হেল্ল'! হয় তেনে।
অঁ!
অ' নমস্কাৰ।
নমস্কাৰ।
ভ্ৰমণৰ গুৰুত্বৰ কথা পাতো বুলি ভাবিলো আজি।
অঁ, অঁ, অঁ ঠিকেই আছে।
কেনে আছা তুমি?
উম, মই ভাল আছো। তুমি কেনেকা আ
আজি মই, ময়ো ভাল। আজি মই ভ্ৰমণৰ বিষ য়ে কথা পাতিব বিচাৰিছো, তোমাৰ ভ্ৰমণ ভাল লাগেনে?
হয়, মই ভ্ৰমণ খুব ভাল পাওঁ। সুজোগ পালেই নতুন ঠাই চাবলৈ যাওঁ। তোমাৰ
মোৰো একেই, মই ভাবোঁ ভ্ৰমণ কেৱল আনন্দৰ বাবে নহয়। এক শিক্ষাও।
ঠিক কৈছা‌, আমি কিতাপত পঢ়ো, কথা পঢ়ো কিন্তু ভ্ৰমণ কৰিলে সেই বৰ বস্ত বাস্তৱত দেখিব পাওঁ।
তুমি আটাইতকৈ কোনটো ভ্ৰমণত মানে ভ্ৰমণটো মনত ৰাখিছা?
মোৰ বাবে কাজিৰঙা ভ্ৰমণটো বিশেষ আছিল। গড় হাতী আৰু প্ৰাকৃতিক সৌন্দৰ্য্য দেখি খুব ভাল লাগিছিল। আৰু তোমাৰ?
মই শ্বিলংলৈ গৈছিলোঁ। পাহাৰ ঝৰ্ণা আৰু ঠাণ্ডা বতৰ দেখি
দ পাইছো।
ভ্ৰামণৰ আটাইতকৈ ডাঙৰ লাভ কি বুলি ভাবা?
মোৰ মতে নতুন নতুন মানুহ নতুন ঠাই আৰু বিভিন্ন সাংস্কৃতিৰ লগত পৰিচয় হোৱাটো আটাইতকৈ ডাঙৰ লাভ।
ময়ো একমত। বিভিন্ন ঠাইৰ খাদ্য, ভাষা আৰু জীৱন ধাৰা বিষয়ে জানিব পাওঁ।
ঠিক। কেতিয়াবা আমি নিজৰ গাঁও বা চহৰখনকেই পৃথিৱীৰ চ'বতকে ভাল বুলি ভাবোঁ। কিন্তু ভ্ৰমণ কৰিলে পৃথিৱীখন কিমান ডাঙৰ বুজিব পাওঁ।
ভ্ৰমণে মানুহক অধিক উদাৰ আৰু সহনশীল কৰে, বিভিন্ন কিম কৃষিভূমিৰ মানুহ লগত কথা পাতিলে আমাৰো ধাৰণা বিস্ত্ৰিত হয়।
তুমি একেলগে ভ্ৰমন কৰিবলৈ ভাল পোৱানে বন্ধুৰ লগত?
বন্ধু বান্ধৱীৰ লগত একেলগে স্মৃত সৃষ্টি কৰাৰ আনন্দ বেলেগ।
ময়ো বন্ধুৰ লগত যাবলৈ ভাল পাওঁ। যাত্ৰাত মাজত হোৱা হচ হাঁহা ধেমালিবোৰ পিছে মনত পৰিলে খুব ভাল লাগে।
কিন্তু ভ্ৰমণৰ কিছু অসুবিধা আছে নহয়?
নিশ্চয় আছে, খৰচ বেছি হ'ব পাৰে আৰু ভাল পৰিকল্পনা নাথাকিলে অসুবিধাও হব পাৰে।
হয় হোটেল যাতায়াত আৰু সুৰক্ষাৰ বিশ্ছবোৰ আগতে ভাবি ল'ব লাগে।
মই ভাবোঁ ভ্ৰমণ কৰাৰ সময়ত পৰিৱেশৰ প্ৰতিও দায়িত্ব- শীল হ'ব লাগে।
একদম প্লাষ্ট- টিক পেলাই দিয়া আৱৰ্জনা এৰি অহা বা প্ৰাকৃতিক ঠাই নষ্ট কৰা উচিত- নহয়।
অসমৰ কোন ঠাই তুমি আগলৈ চাবলৈ বিচাৰা?
মই মাজুলী চাবলৈ বিচাৰো তাৰ সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্য- তো বাবে।
খুব ভাল পচন্দ। মই ডিব্ৰু- ছৈখোৱা নেচনেল পাৰ্ক চাবলৈ বিচাৰো।
ভাৰতৰ বাহিৰে সূৰ্যক পালে কোন টেষ্ট লৈ যাবা?
মই জাপান যাবলৈ বিচাৰোঁ, তাৰ সংস্কৃতি- প্ৰযোগী প্ৰযুক্তি আৰু পৰিষ্কাৰ পৰিৱেশ মোক- আৰ-আকৰ্ষণ কৰে।
মই চুইজাৰলেণ্ড যাবলৈ বিচাৰো, তা'ত তাৰ আঁহ' পাহাৰ আৰু দৃশ্যবোৰ খুব সুন্দৰ।
ভ্রমণৰ পৰা আমি বহু স্মৃতি লগ কৰি ৰাখোঁ নহয় নে।
ঠিক কৈছা, বস্তু পাহৰি যাব পাৰি কিন্তু- এটা সুন্দৰ ভ্ৰমণৰ অভিজ্ঞতা সহজে পাহৰা নাযায়।
সেইকাৰণে মই ভাবো যে প্ৰত্যেক মানুহে- জীৱনত কম-চেকম কিছু ভ্ৰমণ কৰা উচিত।
মইও একমত, ভ্ৰমনে মা মন সতেজ কৰে, জ্ঞান বঢ়ায়, আৰু জীৱন অধিক- আনন্দময় কৰে।
তাকেই, সেইটো কাৰণে মই বিচাৰোঁ যে এই পৃথিৱীত মই এটলিষ্ট- এটা-দুটা জেগা এমাহত যাব পাৰোঁ, আৰু- সেই স্মৃতিবোৰ মই ৰাখিব পাৰো মোৰ লগত।
মইও অকণমান।
তাকেই, তুমি অসমৰ আহ'- অসমৰ জাতীয় উৎসৱৰ কথা জানা নে?
অ', -জানো-জানো।
অ', তুমি কি-কি আঁহ' শুনিছা অসমৰ জাতীয় উৎসৱৰ কথা?
মই, মই বিহু।
অঁ' বিহু তাকে, বিহু ভাল পোৱা নে?
অঁ', ভাল পাওঁ।
ভাল কথা। তোমাৰ প্রিয় উৎসৱ কোনটো?
আঁহ' মোৰ হ'ল ৰঙালী বিহু, মই ৰঙালী- ৰঙালী বিহু ভাল পাওঁ, আৰু তুমি?
মোৰো ৰঙালী বিহু। কিয় বিহু তোমাৰ প্ৰিয়?
কাৰণ বিহু অসমৰ আটাইতকৈ ডাঙৰ উৎসৱ, আৰু এইটো আনন্দৰ উৎসৱ।
তাকে, ৰঙালী বিহু কেতিয়া পালন কৰা হয় জানা নে?
এয়া এপ্ৰিল মাহত পালন কৰা হয়, আৰু এইটো অসমীয়া জাতি নতুন বছৰ আৰম্ভ।
তুমি বিহুত কি কি কৰা?
মই নতুন কাপোৰ পিন্ধো মন্দিৰত যাওঁ আৰু পৰিয়ালৰ লগত সময় কাটাও।
তুমি বিহু নাচ ভাল পোৱা নে?
হয়। মই বিহু নাচ আৰু বিহু গান খুব ভাল পাওঁ।
তুমি হুঁচৰি দেখিছানে।
হয় হুচৰি দেখিছো খুব ভাল লাগে।
বিহুত কি কি খাদ্য প্রস্তুত কৰা হয়, জানানে?
পিঠা, লাৰু, দৈ, চিৰা আৰু অনেক ধৰণৰ জলপান প্ৰস্তুত প্ৰস্তুত কৰা হয়
তোমাৰ প্রিয় বিহুৰ খাদ্য কি
মোৰ প্ৰিয় তিল পিঠা আৰু নাৰিকলৰ লাৰু। আৰু তোমাৰ?
মোৰ প্ৰিয় টেকেলী পিঠা, তোমাৰ ঘৰত এতিয়াও ছজন আহেনে?
হয় এতিয়াও আৰু বন্ধু আহি সকলোকে লগ হয়, আনন্দ কৰোঁ।
বিহুৰ পৰা আমি কি শিকোঁ
আমি একতা ভাল পোৱা, শান্তি আৰু সংস্কৃতি ৰক্ষা কৰিব শিকো।
সময় গাঁৱৰ পৰিৱেশ খুউব সুন্দৰ হয়!
হয় সকলোৱে মুখত হাঁহি থাকে আৰু আনন্দময় পৰিৱেশ হয়
তুমি ভৱিষ্যত বিহু উদযাপন কেনেকৈ কৰিব বিচাৰা।
মই মোৰ পৰিয়াল আৰু বন্ধুৰ লগত চব সময়, বিহু উদযাপন কৰিব বিচাৰোঁ।
অঁ তাকেই। মোৰো তেনেকেই মন আছে। বিহু খুউব ভাল লাগে, নহয়নে?
অ অ ভাল লাগে বহুত ভাল লাগে
তোমাৰ তোমাৰ অসম ভাল লাগেনে
অ' লাগে।
অখ অ' অসমৰ মানে তোমাৰ অঁ কোনটো জিলাত থাকা তুমি?
মই হোজাই জিলাত থাকো
অ তুমি অসমৰ কোন কোন জেগা ঘূৰিছা।
অ'! মই অসমৰ গু-গুৱাহাটী, যোৰহাট, আ তাৰপিছত। পুতলাঘাট সেইকেইটা জাগাত ফুৰিছো। আৰু তুমি?
মই কাজিৰঙা কামাখ্যা মন্দিৰ মাজুলী আৰু শ্বিলঙৰ অশা পাখাৰ অ' কিছু জেগা ঘুৰিছো, এই জেগাবোৰৰ ভিতৰত তোমাৰ আটাইতকৈ প্ৰিয় কোনটো কিয়?
মোৰ আটাইত প্ৰিয় মাজুলী কাৰৰ পৰিৱেশো শান্তিপূৰ্ণ আৰু সুন্দৰ
অসমৰ প্ৰাকৃতিৰ বিষয়ে তোমাৰ কি মত
অ অসমৰ পাহাৰ নদী বন জংঘল আৰু চাহ বাগানৰ বাবে খুব সুন্দৰ।
তাকে বানপানী অসমৰ এটা ডাঙৰ সমস্যা, তোমাৰ মতে বানপানীৰ প্ৰভাৱ কি।
বহুত মানুহৰ ঘৰ ডুবি যায়। ফচল নষ্ট হয় আৰু স্কুল বন্ধ হ'ব লাগে
এতিয়া অসমৰ সাংস্কৃতিৰ কথা পাতো। তোমাৰ আটাইত কৈ প্ৰিয় উৎসৱ আ ৰঙালী বিহু আছিল নহয় জানো?
হয় হয়।
তুমি বিহুত কি কি কৰা?
মই বিহুত সংস্কৃতি গান নাচ এ' সচ
পৰিয়ালৰ লগত সময় সময় কটোৱা নেকি?
অ', অ', অ' আৰু পিঠা লাড়ু খাওঁ। আৰু বিহু চাবলৈ যাওঁ।
অসমীয়া খাদ্যৰ ভিতৰত তোমাৰ প্রিয় আহাৰ কি?
মাছৰ টেঙা শাক পিঠা আৰু লাৰু খুব ভাল পাওঁ।
অসমৰ চাহ বাগানৰ গুৰুত্বৰ বিষয়ে কিবা ক'ব?
অসমৰ চাহ বিশ্বদৰবাৰত পৰিচিত। ত বহুত মানুহৰ জীৱিকা চাহ শিল্পৰ ওপৰত নিৰ্ভৰ কৰে।
টুৰিজিমৰ কথা ক'লে অসমত অ' পৰ্য্যটকৰ বাবে কি কি আকৰ্ষণ আছে।
কাজিৰঙা নেচনেল পার্ক, মাজুলী কামাখ্যা মন্দিৰ, মানাহ নেচনেল পাৰ্ক, হাফলং আৰু শিৱসাগৰ।
তোমাৰ মতে টুৰিজিম আৰু বাঢ়িবলৈ দৰকাৰ নে?
ভাল ৰাস্তা, পৰিষ্কাৰ পৰিৱেশ আৰু ভাল প্ৰচাৰ প্ৰচাৰ দৰকাৰ।
তাকে। আজি তোমাৰ লগত এইবোৰ কথা পাতি খুব ভাল লাগিল ধন্যবাদ।
অঁ মোৰ মোৰো ভাল লাগিল ধন্যবাদ।
ৰাখিছো এতিয়া কলটো।
অ'।